আহ কোৱা কি কৰিছা?
আহ একো কৰা নাই বাৰু তুমি কি কৰি আছা?
মই এতিয়া উঠিলো অ' উঠিলো। উঠি লৈ পেলাই চাহ তাহ খালোঁ আৰু। এতিয়া চাই খাই আছিলো উম।
অ' চাহ বাৰু নাখাওঁ মই এতিয়া অলপ ব্ৰেকফাষ্ট বনাবই ধৰিছো আৰু
উম অকলে থাকা
উম অকলে থাকো
আচ্ছা উম কি বনাবা এতিয়া
উম‌ ৰুটি বনাম
অ' ৰুটিটো খাব লাগে দেই ব্ৰেকফাষ্টত ভাল।
উম মই ব্ৰেকফাষ্টত ৰুটিয়ে খাওঁ।
উম অ
তাৰপিছত কেতিয়াবা বেলেগ কিবা বনোৱা যায়। নহ'লে কেতিয়াবা নবনাৱো যাই। এলাহ লাগিলে নবনোৱা যায়। তুমি এনে কি বলোৱা‌ মৰ্ণিং ব্ৰেকফাষ্টত?
মইতো এতিয়া কলেজ থাকিলে মইতো ভাতে খাই যাওঁ। কলেজত আৰু এনে কেতিয়াবা ৰুটি খাওঁ। বা লুচি খাও কেনে অ তেনেকুৱা আৰু
অ অ,
কেতিয়াবা বাৰু অলপমান মেগী চেগি খোৱা যায়।
অ
মূঠি কেতিয়াবা বনাবা এলা লাগিলে নবনাও আৰু কেতিয়াবা ওলাই যাব আৰু বাহিৰতে খোৱা যায় আৰু
অ
আজিতো চানডে এনে ঘৰতে থাকিম ৰুটি বনাই লও।
অ অ এনে মানে বাকী চব বনাব জানা আৰু ন।
জানো তুমি জানানে।
উম জানো অলপ চলপ।
হয় নেকি।
উম,
কি কি বনাব জানা এনে।
কি কি বনাব জানো মানে জানো আৰু কিবা কিবি। ধৰা আমাৰ অসম অ মানে আমাৰ অসমীয়া খাদ্য। সেইয়াই আৰু সেইবিলাকে বনাই ভাল লাগে।
অ, হেল্ল',
অ হেল্ল',
কি ক'লা।
হেল্ল',
অ শুনা পাইছেনে।
অ পাইছো পাইছো। মানে কি আৰু আমাৰ ধৰা অসমীয়া খাদ্য। বুলি ক'লে মানে ধৰা ভাত দালি। তেনেকুৱাই ন আৰু শাক পাচলি তেনেকুৱা খায়েই ভাল লাগে।
অ আলু পিটিকা বনাব জানে আলু পিটিকা মানে মই ভাল পাওঁ আলু পিটিকা খাই,
ভাল লাগে।
অ আলু পিটিকা বনোৱা যায় কেতিয়াবা খাও, বেছিভাগে আৰু তেনেকুৱা মাছ চাছ বনই ভাল পোৱা নে মাছ মাংস।
অ বনাই ভাল পাওঁ বাৰু কিন্তু ইমান এটা বনোৱা নাযায়। উম,
সেনেকে বেছি কোনে বনাই।
বেছি মানে মোৰ মায়ে বনায় বা মোৰ বা আছে বায়ে বনায়। তেনেকুৱা আৰু উম, এনে বনাও কেতিয়াবা। ন কেতিয়াবা মই বনাই দিওঁ আৰু মাছ চাছ আনিলে ধৰা, সৰুকে এনে মানে অ মানে শাক পাচলি খাই বা মাছ। মাছেদি শাক বনাই তেনেকুৱাকে বেছি ভাল লাগে ন
মাছেদি শাক কেনেকুৱা বনাই হে মাছেদি শাক মই খোৱা খাই পোৱা নাই মাছে দি শাক
উম মাছ আৰু শাক একেলগে বনাই অ ভাল লাগে খাই।
হয় নেকি অ মাছ অ কি কি শাক দিয়ে
কি শাক মানে এতিয়া তোমাৰ দৰুম ফুল শাক বা কিবা এনেকুৱা আৰু মই মানে ইমানো শাক ক শাক মানে চিনি নাপাও কব গ'লে কিন্তু খাই পাইছো ভাল লাগে।
হয় নেকি এ কি কি শাক অ তুমি এনেই ভাল পোৱা যেনেকৈ লাই শাক, খুতুৰা শাক, ডাঠা শাক তাৰপিছত ঢেকীয়া শাক ঢেকীয়া শাক, কচু কি কি খাই ভাল পোৱা তেনেকুৱা শাক পাচলিত?
তো আমাৰ ঘৰত বেছিভাগ বনোৱাই যায়।
উম মই কচু আগতে খোৱা নাছিলো।
অ নাই নাই খাব লাগে দে কচু
লকডাউনৰ পিছতে খাব ধৰিছো ইমান ভাল লগা হৈছে আগতে ইমান খোৱা নাছিলোঁ কচু কচুও বেলেগ বেলেগ ধৰণৰ থাকে ন
অ বেলেগ বেলেগ ধৰণৰ থাকে মানে ধৰা এতিয়া কলা কচু বুলি কয় আমাৰ ঘৰত ত সেই উম
অহ ক'লা কচুটো সোৱাদটো ভালে লাগে
উম ভাল লাগে মানে মিঠা মিঠা লাগে যে ক'লা কচুটো খাব লাগে মানে কচু চচু খালে অ কচু খালে মানে অকমান মানে উম ভাল আৰু অ তেজ বাঢ়ে বুলি কয় উম। হিমগ্ল'বিন বাঢ়ে।
উম উম কচু আৰু তাৰপিছত বে এটা কচু লতি খাই পাইছেনে
উম
কচুৰ লতি কচুৰ লতি কলা কচুৰ লতিটো কচু এটা লতি থাকে যে শিপাৰ
এই অ অ আচ্ছা আচ্ছা খাইছোঁ খাইছোঁ ভাল লাগে।
হয় নেকি উম ভাল লাগে ময়ে খাইছিলো উম। এতিয়াতো মই তেনেকুৱা কচু টচু নাখাওঁৱে এতিয়াতো ইমান সেইবোৰ বনাই থাকিব এলাহ লাগে। এ মাছ, মাংস তাৰপিছত আহ তোমাৰ বেঙেনা খোৱা নে বেঙেনা বেঙেনা বিৰাট ভাল পাওঁ বেঙেনা হ'ল, সজিনা হ'ল
টা ভাল নাপাওঁ তথাপিও খাওঁ আৰু কেতিয়াবা উম।
মানে এনে শাক পাচলিত বেয়া পোৱা বস্তু কিবা আছে নেকি চবজিত মানে তোমাৰ
চবজি মানে মই বেয়া পোৱাৰ ভিতৰত ওলকবি হওক বা তিতা কেৰেলাটো খাওঁ বাৰু। কেতিয়াবা বা ভাতকেৰেলা ইমান ভাল নাপাওঁ।
মোৰটো ফেভৰেট হয়।
মানে খাওঁ নোখোৱাও নহয় কিন্তু মানে ইমান ভাল নাপাওঁ।
তিতা কেৰেলা টো বহুত ভাল লাগে মো।
উম তিতা কেৰেলা খাব লাগে বুলি নহয় ৰাতি খাব নালাগে ৰাতি খালে মানে গেছ উঠে যে। আৰু ৰাতি এনেও অকমান অ ৰাতি এনেও অলপমান মানে। ইমান হেৰি বস্তু খাব নালাগে মাছ মাংস বেছি খাব নালাগে। হজম নহয় যে উম
অ মইতো ৰাতিয়ে খাওঁ মাছ, মাংস, বেছিভাগ আমাৰ ৰাতিয়ে খোৱা যায় মাছ মাংস।
অ মানে ৰাতি পাৰিলে কিবা মানে একদম পাতলকে কিবা খাব লাগে। আৰু তেতিয়া ভাল উম।
তেনেকুৱা বাৰু খাওঁ সেই পাতলকে আৰু দিনতো বাহিৰতে খোৱা যায় কেতিয়াবা আৰু তাৰপিছত- তাৰছত তোমাৰ মই পটলটো, একেবাৰে ভাল নাপাওঁ। পটলটো আগৰ পৰাই মই ভালেই নাপাওঁ নাখাও খজ চব্জি বিতৰত চব চব্জি খাওঁ।
উম
চব্জী বিতৰত চব চব্জী খাওঁ পৰ্টলতো নাখাওঁ
অ মই উলকবি বহুত বেয়া পাওঁ।
লকবি- চলকবি খিচৰি দিয়া ওলকবি বিৰাট ভাল লাগে খিচাৰীত দিয়ে নহয় ওলকবি খাইছিলাই।
উম উম খাও খাওঁ মানে খিচাৰি- খাওঁ কিন্তু ওলকবি নাখাওঁ।
হয় নেকি? অ চব বেলেগ বেলেগ ন মোক যেনেকুৱা পটলটো- খাবই নোৱাৰি আৰু চব চব্জি খাব চব্জি নাই যিহেতু মই বাচি থাকো। চব খাইদিও উলকবি খাব নোৱাৰ কিয় বা তাৰপিছত তুমি- নে ছাগলী খাহী মাংস খোৱানে মাছ খাহী মাংস,
অ খাওঁ বাৰু মানে আমাৰ অ মানে ব্ৰইলাৰতটো, ইমান বেছি নচলে মানে ঘৰত- ব্ৰইলাৰতো মানে এনেও বেমাৰী হয় ন ইমান এটা মানে- অ গাহৰি, বাৰু খাওঁ
হয় নেকি আহ আ ময়ো
মানে কিন্তু উম কিন্তু মানে মাজতে মানে মই। থঠাইৰড হৈ গৈছিল যে তেতিয়াৰ পৰা মানে অকণমান কমাই দিছোঁ। আৰু ফেটি লিভাৰ হয় বুলি যে। কি হয় ফেটি কি বুলি কয় ৰবা ফেটি পেলো নেকি হয় বুলি যে কয়। সেই বস্তুতটো বহুত বেয়া মানে খাব লাগে চব- বস্তুুৱে খাব লাগে মানে কম পৰিমণে খালে- একো নহয় বাৰু কিন্তু মানে বেছি পৰিমান খাৱ নালাগে।
এতিয়া বোলে গাহৰি, বেমাৰ আহিছে সেইকাৰণে হোৱা নাই মই
অ,
উম মানে বছৰত একবাৰ গাহৰিৰ বেমাৰতো ওলাই ন
উম সিহঁতে
এতিয়া খোৱা নাই তাৰ কাৰণে-
ওম ওম
এতিয়া আমাৰ ঘৰতো নাখায় মই বাহিৰত ময়ে খাওঁ।
অ আমাৰ ঘৰতো নচলেই বাৰু, মই কেতিয়াবা বাহিৰত খাওঁ আৰু সেইটোৱে।
অ সেনেকুৱাই আমাৰো, ঘৰত নাখায় আৰু। ঘৰত নচলে বাহিৰতে খোৱা যায় আৰু সেইবোৰ বস্তু। আৰু তাৰপিছত তোমাৰ সেইটো হ'লেই বাৰু এনেই বেলেগ বেলেগ শাক পাচলিৰ ভিতৰত বেছি বেছিকে ভাল পোৱা শাক পাচলি কি হয় তোমাৰ?
উম বেছিকে শাক পাচলিৰ ভিতৰত মই শাক পাচলি মানে তেনেকে মানে শাক বুলি বস্তুটো মানে ইমান ভাল পাওঁ, কিন্তু মানে ইমান চিনি নাপাও দেই। মানে যি দিয়ে তাকে খাই দিও আৰু তেনেকুৱা শাক।
এনেকে লাই শাক চিনি পায় নে লাই হাক ডাটা শাক?
অ খাওঁ কয় যে অ এইটো লাই শাক হয় এইটো ডাঠা শাক হয় কিন্তু মোৰ মনত মনতে নাথাকে কোনটো বা লাই শাক আছিলে কোনটো বা ডাঠা শাক আছিলে, খায় দিও আৰু। চব মিক্স কৰি উম্।
সেনেকুৱাই এ তেনেকুৱা মানে শাক পাচলি চিনি নোপোৱা? মানে শাক পাচলি বহুত ধৰণৰ থাকে জংগলী শাক পাচলিয়ে থাকে
অ এতিয়া মানে ভাল পোৱাৰ ভিতৰত ধৰা ঢেকীয়া শাক টো ভাল লাগে কণী ভাজি এনেকে। খায় ভাল লাগে তাৰপিছত তোমাৰ আৰু পালেং শাকৰ চাটনি কৰি খায় ভাল লাগে।
পালেং শাকৰ চাটনিও খায় নেকি?
অঁ খায়।
উম মই গমেই নাপাওঁ দে অ অ অ দিয়া ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল।
অ দিয়া বাৰু অ হ'ব দিয়া উম উম দিয়া দিয়া। হ'ব দিয়া উম্।